এই
এনেই টিভি চাই আছোঁ। তুমি?
টিভি চাই আছা। এনে ভাত খালো অ পোলাও খালো। তুমি ভাত-পানী খালা?
অঁ মই খোৱা নাই আমাৰ বনাইহে আছে।
লু এতিয়া পায় ৰাতিপুৱাই বনাই আছে। মই খালো দোকানত পোলা আছিল যে সেয়াই খালো। উ
পি পিছে
খোৱাৰ বাহিৰে
টিভিয়ে চাই আছিলো এইয়া ক্ৰাইম পেট্ৰল
অ ক্ৰাইম পেট্ৰল চোৱা ম‌ইও চাওঁ
চাওঁ অ ভাল লাগে। উম পিছে তোমালোক কেইটাত আহিলা?
আৰাইটা।
অঁ-অঁ নিচ অ মায়ে কাপোৰ ধুই আছে ৰবা। কি
কি চব্জি বনায়?
মায়ে বনোৱা নাই, অলপ দেৰিকে বনাব।
ৰাতিপুৱা কি খাইছা?
এইয়া ব্ৰেড। তুমি? অ তুমিটো পোলাও। হা
নাই ৰাতিপুৱা পাহা পিঠা আৰু হেৰি খাইছো চাহ খাইছো। এতিয়া পোলাও চিকেন পোলাও খালো। এতিয়া শুম। কাপোৰ ধুব আছে, অলপ কাম কৰিম তাৰপিছত শুম।
অঁ! আছো দিয়া। তুমি? অঁ! কালিতো আৰু দেৰিয়ে হয় গ'ল। কালি আমাক যে চাহ বিলাব দিছিল? উম! ছয়টামান বাজিছে। কালি মিটিং এখন হৈছিল। অ কালি মিটিং এখন হৈছিলে। কিতাপ এখন প্ৰকাশ পাইছিল সেইকাৰণে। আমাকো দিছে কেক তাৰপিছত
কি?
নিমকি বিলাব দিছে বিস্কুট, বিলাব দিছে আৰু খাব দিছে।
কোনটো কেক দিছে পেষ্ট্ৰি নে পেকেট
ই যে কেক থাকে ন পাছ টকীয়া যে থাকে
হেবুল
অছে খ্ৰচমিচ কে নাই দিয়া এনেকুৱাই দিছে। আমাৰতো শেষে হ'ব আৰু
কেদিন হল-
আমাৰ ওঠৰ দিন হ'ল
ঊনৈশ বিশ, কালি মঙ্লবাৰে শেষ, মঙলবাৰলৈকে ময়ো হেৰি কৰিম নাযাওঁ আৰু মঙগলবাৰৰ পিছত
অ', লাষ্টৰ দিনা কিবা অ লগ বুকত সেয়া ললা চিগনেচাৰ ললা
নাই কালি লম
অ' লাষ্টৰ দিনা সিহঁতক কিবা খুৱাব লাগি দিব লাষ্টৰ দিনা সিহঁতক খুৱাব লাগিব। এনে ছাৰ তাৰ পিছত তাৰ যে কাম কৰা মানুহ বিলাকক এই যে আমাৰ আগৰ বেছৰ আছিল মানে বি বৰুৱা কেইতা সিহতে অ পায়স খুৱাইছিল আৰু কিবা চাহ
কি? কি?
নেটৱৰ্ক নাই অ ভালকে কোৱা নেটৱৰ্ক নাই।
অ',
হয়। পায়স চাহ আৰু য
পায়স কোনে বনাইছে। ইমান নেটৱৰ্ক বেয়া
হয় তাতে যে কাম সিহঁতে অনাই আনিছে ঘৰৰ পৰা।
অলপ অলপ লৰচৰ হোৱাচোন নেটৱৰ্ক বেয়া।
এতিয়া পাইছা?
অ কি কি মই ভালকে শুনাই নাপালো কি খুৱাইছে পায়স?
অঁ আৰু চাহ।
কিয় খুৱাইছে?
এ লাষ্টৰ দিনা এই যে তাতে যে কাম কৰা মানুহ থাকে ন মানুহটোৱে কৈছে কি আমাক সিহঁতে এনেকুৱা এনেকুৱা খুৱাইছে লাষ্টৰ দিনা তোমালোকেও খুৱাব লাগিব চাগে এনেকে কৈছে।
কালি গৈছে।
আছিলো ন মাষ্টৰে এইবিলাক কলে, তাৰ পিছত অঁ সিহঁতৰ শেষ হ'ল
কালি শেষ হল নেকি নে পৰহি?
পৰহি পৰহি। সেইদিনাখন যে ভিতৰলৈকে গৈছিলে তেতিয়া খোৱাই দিছে।
উম।
আমাকো খোৱাৰ কথা ক'লে আৰু।
আমিও খুৱাব লাগিব।
লাগিব চাগে, আমি আমাকে খুৱাব লাগে সিহঁতক খুৱাব লাগে।
সমি অ
অ' আমি ওচৰৰ পৰাই কি। আমি ওচৰৰ পৰা কিনিকনে খুৱাব পাৰোঁ আৰু।
বনাই পিনে তো আৰু নোখোৱা দেচোন।
টাইমটো মেকআপ নহয় ন।
আৰু কোনে বনাব জানে কোনেও নাজানেচোন বনাব।
উম। এই চিঙৰা আৰু চাহ।
সেয়াই খুৱাব লাগিব।
উম। তোমালোকে কেতিয়া কেইদিন হ'ল?
আমাৰ আৰু পাঁচদিন কৰিলে শেষ হব, কালিলৈ মানে কালি কালি আৰু মঙ্গলবাৰ মোৰ। কিমান ওঠৰ দিন হ'ব সোতৰ দিন হ'ব মই তো গাঁৱত যাম ন। পিছত দুদিন কৰি লম।
একদিনত কেইঘণ্টাকে ধৰিছা?
ছয় ঘণ্টা কে ধৰিছো বিছ দিনে কৰিম, সাত ঘণ্টা কে নধৰো আৰু।
অঁ। আৰু কোৱা।
এনেই আছো মোৰ এইয়া একো পোৱালি যে আছে এটা তাৰ গা ধুৰাই দি আছো।
অঁ।
ভালে আছা?
অঁ অৰিয়' ভালে আছে
উম এই তাৰে গা খুজে দি আছো
অঁ।
এয়া হেৰি কালি বানপানী আহিছে।
অঁ কালি বৰষুণ দিছিল যে বহুত।
উম, কি অৰিয়ো ফুৰাব নিনো ইয়াক এই গৰমত। নাই না গৰমত লৈ যোৱা নাই।
অঁ এনে ক'ৰবাত নিয়ানে ফুৰাইবলৈ।
নিওনা বাইকত কৰি লৈ যাও না, মোৰ লগৰটো থাকিলে ভাইটিটো থাকিলে।
অঁ।
বাইকত ফুৰে, দাদা আহিল ফুৰে কলাতক ফুৰে। চবতে ফূৰে। থুগৰি যায় থুগৰি প আহ কুুপ পুুপ পুু
এনেই ইভিনিঙত শোচ নাক়ে ভালে লাগে এনে
ইচোন গোটেই দিনে খোজ কঢ়ি থাকে।
অঁ।
নাই মানে মই তাৰ একবাৰ বেমাৰ হৈছিলে বাহিৰলৈ যাওঁতে। বেলেগৰ গুৰ ওপৰেদি পেচাব কৰিছিল না। বেলেগ কুকুৰৰ পেচাবৰ ওপৰত পেচাব কৰিছে তেনেকে গৰমত পাৰ্ব হৈ গৈছিলে। তাৰ মানে ডায়েৰিয়া হৈ- ছিলে তেতিয়া দে তেতিয়াৰ পৰা ডক্তৰে মানা কৰিছে বাহিৰ লৈ যাব উ আমাৰ এইখিনি খোলা জাগা না ত সি মানে এনেকে ফুৰি থাকে আৰু মই খেলো না তাৰ লগত। তো সেনেকে মাইণ্ডটো ফ্ৰেচ হৈ থাকে।
অ
তেনেকে মই বোলো নাযওঁ বাহিৰত লৈ যাওঁ কেতিয়াবা বাইকত লৈ যাওঁ বছিভাগ বাইকত লৈ যাওঁ। চাই চাই যাই থাকে।
ন গা ধুৱাই দিয়া নাই?
উম দিও না এই গৰমৰ দিনত সপ্তাহতে গা ধুৱাই দি আছো।
অ ৰ'দ দিছেতো।
উম ৰ'দ দিছে আজি নিদু কালি দিম গাঁৱত যোৱাৰ আগে আগে দিম।
অ গাঁৱত কেতিয়া যাবা?
পৰহি মে পৰহি নহ বুধবাৰ।
ক'ত আছে তোমাৰ গাওঁ?
ধুবুৰী।
অ কেতিয়া আহিবা?
এতিয়া নাহো লাষ্টত আহিম জুলাই লাষ্ট
অ ফুৰিবা আৰু
ফুৰিব নাযাওঁ নহয় কামত যাম। কৈছো যে প্ৰেক্টিচ কৰিব যাম।
অ অ
ভাবিছো অৰিয়ক থৈয়ে যাওঁ।
কি কৰিব সি ঘৰত
মা আছে মা চাব নাজানো কি কৰো চাওঁ মাহত যদি যায় মাহতো লৈ যাব লাগিব যদি চবে মিলি যাওঁ তে লৈ যাম যদি মই অকলে যাওঁ কেইদিনমানৰ কাৰণে ত থৈ যাম।
অ
বাকী পুৰণা লগৰবোৰক লগ পোৱা নে নাই?
নাই সিহঁতেও ইন্টাৰ্ণশ্বিপ কৰি আছে ন একাৰণে লগে পোৱা নাই।
সে সিহঁতেতো এতিয়াহে কৰি আছে ন আমাৰতো শেষে হ'ব আৰু
অ সিহঁতে কিবা এন জি অ'ত কৰি আছে মানে পঢ়াব লাগে নেকি কিবা কাম চাম কৰা
নকৰো সেইবোৰত আমাৰ লাইব্ৰেৰিয়ে ঠিক আছে থেংক ইউ।
অ ৱেলকাম।
তোমাৰ কাৰণে পাইছো হু হু কি আৰাম যেতিয়া যাওঁ যাওঁ একো নকয় হি হি।
তাকে ছাৰটো ভাল।
বেলেগ লাইব্ৰেীত কিন্তু পুৰা টাইম টু টাইম।
এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যে পুৰা টাইমত কৰিব লাগে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত শেষে হ'ল।
চবৰে শেষ কৰি দিম না তাতে বেছি বেছি কে দিছে তোক সাত ঘণ্টা, আঠ ঘণ্টা কে ধৰি দিছে।
অ তাতে বহুত কাম দিছে ন শেষ হ'ল এই পৰহি মানে শেষ হ'ল। লগ পাইছিলোঁ মানে লগক উম হেণ্ডিক আৰু বি বৰুৱাৰ শেষ কৰাই দিছে।
আৰু বেলেগ
আৰু বেলেগ আজৰটো কেতিয়াবাতে কৰিছে নেকি
অ আৰিয়াতো কেতিয়াবা কি কৈছে আৰু বেলেগ যৱা নাই চাগে, এইবাৰা হে এতিয়া চাগে প্ৰাইভেট হেৰিবোৰক লৈ যাব।
উম।
কোৱা বাকী ঘৰত কোন কোন?
অঁ আছে।
হেল্ল
উম
কোন কোন আছে ঘৰত?
মোৰ পাপা আছে আৰু মা।
আৰু
আৰু ভাইটি।
দাদা
উম
আৰু
আৰু নাই।
অ চাৰিজনীয়া ফেমিলি।
উম
আচ্ছা ভালেই ন, আমাৰো চাৰিজনী আমাৰ মাইনা আছে এজনী বৌ আছে।
অ
ফেমিলিৰ লগত থাকি ভাল পোৱা না, হেৰি ভাল পোৱা চিংগল।
ফেমেলি
উম ভাল লাগে না, ফেমিলিৰ লগত থাকি।
উম।
মইও ভাল পাওঁ ফেমিলিয়ে ভাল লাগে।
তাকে।
তাত পানী খোৱা টাইম হলে।
উম
কিবা চব্জি বনাই আন্টি।
এ বনোৱাই নাই ৰবা, দেৰিকে বনাব।
তুমি বনোৱা গে।
অঁ বনাওঁ আৰু।
ৰখা।
উম
কালি যাবা নে নাই?
অঁ যাম কালি।
উম যাবতো লাগিব, ময়ো যাম।
উম, কেইটাত যাবা?
উম এঘৰটাাত ওলাব চেষ্টা কৰো কিন্তু নহয়হে।
দেৰিকে গ'লেও হয় একো নকয়।
সেইটোৱে
উম